নমস্কাৰ।
নমস্কাৰ।
হয়, হয়। সু প্ৰভাত।
সুপ্ৰভাত কি কৰিছে আপুনি।
মই এয়া আপোনাৰ শয়ন কক্ষ ত্যাগ কৰি।
হৈছে।
হয় এয়া শয়ন কক্ষ ত্যাগ কৰি দাঁত মাজিবলৈ ওলাইছোঁ।
হয়, হয়।
বাকী আপুনি।
মই আপোনাৰ ভাত বনাই আছোঁ এতিয়া জাতিলাও, আলু। ভাজিত তাৰপিছত দালি বনালো মচুৰ দালি।
জাতিলাওতটো মানে গৰম দিনত খাব লাগে। ই শৰীৰটো ঠাণ্ডা কৰি ৰাখে কিছু।
হয়, হয়।
হয় জাতিলাওটো এটা বহুত উপকাৰী বস্তু।
হয়। বহুতো গুণ আছে জাতিলাওৰ।
হয়, হয়। বাকী এতিয়া খেতি মাতিলে যাম বুলি ভবা নাই নেকি? নে পানী নাই।
খেতি মাটিলে যাম বুলি ভাবিছোঁ তোমাৰ আমাৰ কঠীয়াটো ডাঙৰ হোৱা নাই লগতে পানীটোও অলপ বাঢ়ি আছে। সেইবাবে আমি এতিয়া। ইমান এটা গুৰুত্ব দিয়া নাই অলপ দুদিনমানৰ পিছত আমি মানে হেৰিয়ত খেতিত নামি মাৰোঁ। কোনো কোনো জেগাততো ৰুইয়ে আছে। আমাৰ এতিয়ালৈকে ৰুব হোৱা নাই। কঠীয়া ডাঙৰ হোৱা নাই জোখত হোৱা নাই মান ৰুব পৰা।
খেতিটো মানে নিজে কৰা হয়নে নে বেলেগে কৰে।
নিজেই কৰা হয়।
হয় খেতিটো মানে কোনটো কোনটো। পদ্ধতিৰে কৰে। এতিয়া আপুনি বিজ্ঞানসন্মত যোনবোৰ নতুন প্ৰযুক্তি সেই প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰে। তাহানি সেই পাৰম্পৰিক পদ্ধতিসমহে আপোনালোকে বৰ্তমানো ব্যৱহাৰ। পৰে লাহতি মাৰি ধৰক পানী সিচা হয়।
আমাৰ বিজ্ঞান প্ৰযুক্তি ইমান এটা বীয়ে ব্যৱহাৰ নহয় কিন্তু আমাৰ গৰুৱেদি হাল বোৱা হওক বা মানে আগৰ পৌৰাণিক যিবিলাক পদ্ধত দ্ধতি সেইবোৰ ব্যৱহাৰ কৰিয়ে প্ৰায়খিনি লোকে আমাৰ ইয়াত এ খেতি মাটিবোৰ কৰা হয়। হ'লেও আজিকালি যিবোৰ বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা। ট্ৰেক্টৰ পাৰতিলা এইবোৰ ওলাইছে সেইবোৰ কিছুসংখ্যক লোকে ব্যৱহাৰ কৰে। আমাৰ ব্যৱহাৰ কৰা নহয় তেনেকৈ।
হয় আমাৰ গাঁৱত এতিয়া চাবলে ক'লে আমাৰ বাবা কনহতে এইটো কাম কৰা দেক দেখা যায় বিজ্ঞানসন্মত প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰা হ'লেও মানে এতিয়াও কিছু-কিছু ঠাইত সেই পৌৰাণিক পাৰম্পৰিক পদ্ধতিবিলাক মানুহে ব্যৱহাৰ কৰি থকা আমি দেখা পাওঁ। যদিও মানে সেইবিলাক কষ্টটো অকমান বেছি হয় তথাপিও মানে যিহেতু আমি এইয়া কেঁচা মাটিৰ গোন্ধ ভাল পোৱা মানুহ, সেয়েহে পৌৰাণিক পদ্ধতিবিলাকত। লগত জড়িত মাটিৰ সৈতে বেছি আপূৰ্ণতাটো গঢ় -গঢ়ি তুলিব পাৰোঁ সেয়েহে আমি যিমান পাৰো মানে আমি পৌৰাণিক পদ্ধতিসমূহো ত্যাগ কৰিব নালাগে।
নালাগে-নালাগে।
সন্মত প্ৰযুক্তিৰ লগতে সমান্তৰালভাৱে আমি যদি পৌৰাণিক প্ৰথাসমূহ যিখিনি পৰম্পৰাগত আমাৰ পদ্ধতি সেই পদ্ধতিসমূহো চলাই। পাৰো তেতিয়া আমাৰ হয় অকমান কষ্টটো বেছি হ'ব তথাপিও মানে আমাৰ উৎপাদনটো হয় বিজ্ঞানসন্মত প্ৰযুক্তিতকে কেতিয়াবা বেছিও হ'ব পাৰে।
হৈ যাব পাৰে হয়।
এতিয়া আপোনালোকৰ বৰ্তমান খেতি বাটি কিমান
আমাৰ প্ৰায় দহ পোৰা মান হব।
হয়।
সকলো নিজেই কৰোঁ আৰু। ঘৰুৱা মানে গৰুৰ দ হাল বায়।
হয়, হয়। আগতে শুনা পোৱা মতে মানে আপোনালোকৰ চাৰি পাঁচ চাল মান আপোনাৰ বলত আছিলে একেলগতে বাই।
হয় - হয়। চাৰি পাঁচ হাল মান বলত আছিলে আমাৰ, এতিয়া প্ৰায় এহাল বাঢ়ি আৰু গোট একেলগত ততে দে আপোনাৰ পাঁচ ছটা নাঙল দি একেলগতে বোৱা হয়।
নহয় যিহেতু দহ পুৰা মাটি সেইটো এটা বহুত বৃহৎ পৰিমণৰ মাটি দিয়কচোন। সেই মাটিত আপোনাৰ হাল বৰলতহে হাল বাবলে যথেষ্ট কষ্টও হব।
হয়। আৰু বহুত সময়ো খৰচ হয়। সেইটো কাৰণে ছয় সাতটা নাঙল দি মানে তেনেকৈ বলধ কৰোঁ সৰহকৈ লৈ এনেকে সোনকাল কম সময়ত হোৱা কৰি আমি কম সময়ত হোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু। যাতে বিজ্ঞান প্ৰযুক্তিকো পিছ পেলাব পাৰোঁ আমি।
হয়-হয় মই সেই কথাই ক'বাত লৈছিলো যদিও মানে আমি দেখো আপোনালোকে পৰম্প পৰাগত যোনবোৰ পদ্ধতি পৌৰাণিক পদ্ধতি সেই পদ্ধতিবলাক আপোনালোকে নিজৰ বুকুৰ মাজৰ পৰা এৰি যাবলৈ দিয়া নাই তথাপিওঁ মানে সেই পৌৰাণিক পদ্ধতি বিলাকতে আপোনালোকে। যিখিনি আধুনিকত্ব আনিছে যিখিনি নতুনত্ব আনিছে সেইখিনি মানে বৰ্তমান বিজ্ঞান সন্মত প্ৰযুক্তিসমূহেওঁ সেই বস্তুখিনি হয়তো ঢুকি নাপাব।
ঢুকি নাপাব হয়-হয় আৰু লগতে আমাৰ - আমাৰ যদি পানী নাই নকীয়া হয় পথাৰত তেতিয়া আমি লাহন ব্যৱহাৰ কৰোঁ। লাহনী আৰু টিং দি এনেকে শ পানী সিঁচি পিনি এই পানী কৰা হয় পথাৰত।
হয়-হয় আপোনালোকে পাঁচ ছ কিলোমিটাৰ আঁতৰ পৰাই সেই লাহনিটো ব্যয়ৱহাৰ কৰে নদীৰ পৰা ডাইৰেক্ট পথাৰত পেলাই দিয়া আপোনালোকৰ যি ব্যৱস্থা, কলপটোৱা দি যি পানীৰ প্ৰবাহৰ আপোনালোকে সেই সোঁতটো বৰ্তাই ৰাখে সেটো এটা লেখত ল'বলগীয়া বস্তু
হয় হয়।
আপোনালোকৰ এই যোনখিনি এই ধাৰণা বিলাক এই ধৰক এই পদ্ধতি বিলাক এই কলা-কৌশল এইবিলাক মানে। এই কৌশলবোৰ আপোনালোকে কেনেকে আয়ত্ব কৰিলে বা ক'ৰ পৰা শিকিলে? এনে এইবিলাক সম্পূৰ্ণ স্বয়ংক্ৰিয় কিছুমান পদ্ধ প্ৰতি
নাই নাই আমাৰ ককা দেউতাৰো ককা দেউতাৰ দিনৰ পৰাই এইটো পৰম্পৰা আমাৰ চলি আহি আহিছে। আৰু সেইবাবে তেওঁলোকৰ পৰম্পৰাবোৰ এৰি দিবলৈ আমি মন কৰা নাই আৰু। ককাদেউতাৰ ককাদেউতাৰ।
হয় হয়। মানে আপোনাৰ আজুককাৰ কথা ক'ব বিচাৰিছে।
হয় হয়
হয়। সেই আজুককাৰ দিনত বাৰু কোৱা শুনো তেতিয়া। তেতিয়াতো দুই কিলোমিটাৰ আঁতৰৰ পৰাই তেওঁলোকে লাহনি মাৰি আপোনালোকৰ মাটিত পানী যোগান ধৰে তেতিয়াৰ দিনৰ অৱশ্যে কথাখিনিও বেলেগ আছিল। বৰ্তমানো অলপ বেলেগ হয়। বৰ্তমান যিহেতু বিগ
ৰে আমি মটৰ দি ধৰক পানী উলিয়াই সেই পানী বহুত আঁতৰৰ পৰাই কষ্ট নোহোৱাকৈ যোগান ধৰিব পাৰোঁ। এইবোৰ পদ্ধতি থকা স্বত্বেও আপোনালোক সেই পৌৰাণিক পদ্ধতিবোৰ ব্যৱ হাৰ কৰি থকাৰ আঁৰৰ ৰহস্যটো অকণমান যদি বিতংকৈ জনায়।
সেইটো সেইটো মানে আমি পৌৰাণিক কালৰ যিটো মানে পানী সিঁচা বা খেতি কৰাৰ। যিটো পদ্ধতি সেইটো এৰি নিদিয়াৰ মূল কাৰণ হৈছে মানে ককাদেউতাই এ আমাক কৈ থৈ গৈছিল এইবোৰ পদ্ধতি নিদিবা যাতে খেতি তেতিয়াহে মানে ভাল হ'ব সৰহকৈ উৎপাদন হ'ব। বিজ্ঞান প্ৰযুক্তিৰ যদি এতিয়াও মানে উৎপাদন কৰে তেতিয়া খেতি হয়তো মানে এবছৰ কৰাৰ পিছত আৰু পিছৰ বছৰলে এই মানে মাটিত টো ইমান এটা সাৰ নাথাকে
হয় হয়। মাটিৰ সেই উৰ্বৰ
উৰ্বৰতা শক্তিটো কমি যায় যাৰ ফলত খেতি ভাল নহ'ব সেইটো কাৰণে পৌৰাণিক নিয়ম নিয়মত কৰিলে তেতিয়া খেতিটো ভাল হয় বুলি ককাদেউতাই কৈ থৈ গৈছিল।
হয় হয় সেই মাটিৰ উৰ্বৰতা বৰ্তাই ৰাখিবৰ বাবে আপোনালোকে সেই পৌৰাণিক পাৰম্পৰিক যোনখিনি পদ্ধতি, সেই পদ্ধতিসমূহকে বৰ্তমানো ব্যৱহাৰ কৰি থকা আমি দেখা পাওঁ। আপুনি কি ভাবে আপোনাৰ পিছৰ যোনখিনি প্ৰজন্ম সেই প্ৰজন্মসমূহেও এইটো পদ্ধতিয়ে ধৰি ৰাখিব। নে আপুনি তেওঁলোকক সেই পদ্ধতিটো ধৰি ৰাখিবলৈ বাধ্য কৰাব। প্ৰয়োজন হ'লে আপুনি কঠোৰ ব্যৱছ স্থা ল'ব। চিটিপনি-এছাৰি ল'ব নে আপুনি ভাৱে যে পৰৱৰ্তী পৰ্যায়টো বা পৰৱৰ্তী প্ৰজন্মখিনিয়ে সেই আধুনিক প্ৰযু পদ্ধতি যোনখিনি আহিছে ধৰক ট্ৰেক্টৰ হওঁক, পাৱাৰ টিলাৰ হওঁক এইখিনি পদ্ধতি ব্যৱহাৰ কৰিব। আপুনি কি ভাৱে?
বৰ্তমান সময়ত আমাক মানে বিজ্ঞান প্ৰযুক্তিও আমাৰ লগত ফেৰ মিলাব পৰা নাই। গতিকে আমাৰ অহা প্ৰজন্ময়ো মানে আমাৰ পৰিয়ালৰ। অহা প্ৰজন্মখিনিয়েও এই পদ্ধতিটো ধৰি ৰাখিব কাৰণ আমাৰ এইটো কাৰণেই আমাৰ এটা নাম আছে। যে নিজৰ পদ্ধতি নিজেই ব্যৱহাৰ কৰোঁ। নিজেই পদ্ধতি সৃষ্টি। সৃষ্টি কৰি নিজেই খেতিত প্ৰয়োগ কৰোঁ। তাৰ ফলত আমাৰ এটা। মানে বিখ্যাত নাম আছে। আৰু সেইবাবে মই আ আৰু আশা নকৰিলেও কিন্তু মই তেওঁলোকক বা শুদ্ধ কৰাম আমাৰ এই পদ্ধতিখিনি ধৰি ৰাখিবলৈ। দৰকাৰ হ'লে হালোৱা এচাৰিদি। মানে হালোৱা এচাৰি প্ৰয়োগ কৰি হ'লেও তেওঁলোকক বাধ্য কৰাম।
হয়-হয় আমি আপোনাৰ কথাৰ পৰা গম পাইছোঁ যে আপোনালোকৰ এই পৰিয়ালত বা এই প্ৰজন্মৰ পিছত প্ৰজন্ম কিয় মানে এই পদ্ধতিৰ লগতে জড়িত হ'ব লগা হৈছে। কিয় আপোনালোকৰ উপাৰ্জন বেলেগতকৈ অলপ বেছি হৈছে। বেছি পৰিমামানৰ হৈছে। আৰু আমি গ'ম পাওঁ যে। আপোনালোকৰ সেই মাটিখিনিত মানে ইমানেই সাৰ থাকে ইমানেই সাৰুৱা সেইখিনি মাটি বা এডৰা মাটিতে আপোনালোকে কুইণ্টেলৰ হিচাপত ধান অৰ্জন কৰিবলৈ সক্ষম হয়।
হয়, হয়, হয়, হয়, আমাৰ মানে। এডৰা মাটিতে প্ৰায় বিশ-পঞ্চাছ কুইণ্টেল ধান অৰ্জন কৰোঁ আমি, তাৰ ফলত বহুতে এতিয়া বৰ্তমান সময়ত আমি বহুত টকাও উপাৰ্জন কৰিছোঁ সেই ধানখিনি বেছি।
হয়, হয়। আপোনালোকে এই যিখিনি বৃহৎ পৰিমানৰ শস্য আপোনালোকে উপাৰ্জন কৰে বা। আহৰণ কৰে এই শস্যক খিনিতো ৰাখিবৰ বাবে আপোনালোকক হয়তো এখন গাঁৱৰ সমানেই এটা ডাঙৰ ভঁৰালৰ প্ৰয়োজন হয়। হয় এই ব্যৱস্থাখিনি আপোনালোকে কেনেকে ৰাখে যাতে। ধৰক আপোনাৰ কুইন্টেলৰ উপৰিও কুইন্টেল ধান বেয়া হৈ নোযোৱাৰ বাবে আপোনালোকে কি পদ্ধতি। ব্যৱহাৰ কৰে তাতো আপোনালোকে কিছুমান ঘৰুৱা পদ্ধতিয়ে ব্যৱহাৰ কৰে ন নে তাত বিজ্ঞানসন্মত বাটানু বাতানুকালীন। যোনখিনি পদ্ধতি আহিছে ধৰক আমি এ চি বুলি কওঁ। তেনেকুৱা পদ্ধতি কিবা ব্যৱহাৰ কৰেনে। নে তাতো আপোনালোকে ঘৰুৱা পদ্ধতিয়ে ধৰক গোবৰৰ লেপটি। সেইখিনিয়ে।
হয়, হয় আমি পথাৰ মাজতে এটা বিশাল। ভঁৰাল ঘৰ আমি সাজিছোঁ। নিৰ্মাণ কৰিছোঁ। তাতে আমি মানে গোবৰৰ লেপ দি এনেকৈ এটা প্ৰলেপ মাৰি বেৰখনত।
হয়, হয়।
আমি তেনেকে ৰাখোঁ আৰু তাত যিহেতু ফূ্টি আৰু কিছুমান অনিষ্টকাৰী পোকে ধানখিনি নাখাবৰ বাবে ঔটেঙা আৰু কিছুমান। মানে ঘৰুৱা সামগ্ৰীয়ে ব্যৱহাৰ কৰোঁ আমি।
হয়-হয় আমি এতিয়া যদি হয় আমি এতিয়া এতিয়া যদি চাওঁ মানে আমি এইটোৱে গম পাইছোঁ। যে যোনখিনি পদ্ধতি ব্যৱহাৰ কৰি আপোনাৰ আগৰ দিনৰ। এই ডাঙৰ-ডাঙৰ চৰাইদেউ, শিৱসাগৰৰ ডাঙৰ-ডাঙৰ দৌল বিলাক নিৰ্মাণ কৰিছিল ধৰক বৰালি মাছৰ। মাহ আছে এইখিনি মাটি মাটিমাহ সেনকুৱা বস্তু লেপন দি পেলাই যোনখিনি ইটা বা। চিমেণ্টৰ ধৰণৰ বস্তু প্ৰয়োগ কৰি পেলাই যোনখিনি ডাঙৰ ডাঙৰ দল সাজিছিল কিবা সাজিছিল। সেইখিনি পদ্ধতিয় আপুনি ব্যৱহাৰ কৰে। হয়তো আপোনালোকৰ সেই
সেই ভঁৰালটো বনাবৰ বাবে বা ধান খিনি সংৰক্ষণ কৰিবৰ বাবে। হয়তটো আপোনালোকৰ এইটো পদ্ধতি।
কোনোবা কাৰণত কেব কোনোবাত নহয় ক'ৰবাত মানে জড়িত হৈ আছে ইজিপ্তৰ পিৰামিডৰ
প্ৰক্ৰিয়াটোৰ লগতো, এইটো এটা আশ্চৰ্যৰ বস্তুয়েই, য'ত বাটানুকালীন মানে ব্যৱস্থা থাকে, গৰম দিনতো তাত এটা ঠাণ্ডা পৰিৱেশৰ বিৰাজমান হৈ থাকে। এই পদ্ধতি খিনি হয়তো আপোনাৰ পৰিয়ালটোৰ পৰাই যোৱা বুলি মই অনুমান কৰিব পাৰিছো বৰ্তমান আপোনাৰ কথা-বতৰাৰ পৰা।
পদ্ধতিখিনি আমি দে মানে যিজনে তাত বনাইছিলে। সেই মানুহজনক আমাৰ আজৌ ককাই শিকোৱা বুলি উমান পাও উমান পোৱা যায়। তাৰ ফলতে অটো অ', হয়তো শিৱসাগৰখন বিখ্যাত হৈ পৰিছে। কিন্তু আমাৰ আজো ককাইৰ নামটো উল্লেখ কৰা নাযায় কাৰণ সেইটো সময়ত এটা ঘৰ বনোৱা মানে তাৰপিছত হাত বা মানুহজনক কা কাটি পেলোৱা হয়।
তাৰ উদাহৰণ আমি চাব পাৰো তাজমহলৰ বিষয়ে তাজমহলতো শুনা মতে আপোনালোকৰ ৰাজু ককাইে শিকোৱা এজন ৰাজমিস্ত্ৰিয়ীয়ে সেই তাজমহলৰ কামো কৰিছিল। সেইখিনি মানে ইমান খিনিৰ পৰা আমি এটা কথাই গম পাও যে ইমান এটা পৰিশ্ৰমিক প্রকান্তিটো আপোনালোকৰ ধৰক পৰিয়াল আছে ইমান পৰিশ্ৰমিক পৰিয়াল সেই পৰিয়ালটোক মানে। চৰকাৰেও বিশেষ কিছুমান সুবিধা দিব লাগে বা বিশেষ কিছুমান নাম দিব লাগে যাতে গোটেই বিশ্ব